অ', শুনা পাইছা নাই?
অ', শুনিছোঁ, শুনিছোঁ। মোৰ মাততো শুনিছানে?
উম, শুনিছোঁ, শুনিছোঁ। কি কৰিছা?
এয়া তোমাৰ ইমান গৰম উঠিছে ৰাস্তাৰ ফালে এনেই অকনমান খোজ কাঢ়িবলৈ ওলাই আহিছোঁ।
অ', অ', ভালে কৰিছা, ভালেই কৰিছা। বাকী ভাত পানী খালা নাই? অ', ময়ো তোমাৰ সেই এনেই ময়ো ফেনৰ তলতে বহি আছিলো অলপ।
অ', অ'।
এয়া, ভাত পানী খালা নে?
উম, ভাত পানী খোৱা হ'ল, খোৱা হ'ল। এয়া, তোমাৰ মায়ে মাংস অকণ বনালে।
অ', অ'।
সে তেনেকেইে খালোঁ।
অ', ঠিকে আছে তেতিয়া। বাকী খবৰ খাতি কোৱাচোন?
উম, খবৰ খাতি ভালেই, ভালেই।
ভালেই ন?
অ'।
ঠিকে আছে, তাকে মই সেই তোমালে মানে বিশেষ কাৰণ এটাতহে ফোন কৰিছিলোঁ গম পাইছা নাই?
অ', কোৱাচোন বাৰু।
এ এতিয়া যে আজিকালি মানে মানুহবিলাকে যে তীৰ্থযাত্ৰা নকৰা হৈছে, গম পাইছা নাই? মানে কৰে বাৰু মানে হ'লেও খুব কমেই কৰে গম পাইছানে?
কমেই কৰে অ'।
অ', এতিয়া হে তীৰ্থযাত্ৰা যে নকৰা হৈছে তাৰ ওপৰতে অকমান তীৰ্থযাত্ৰাৰ বিষয়ে তোমাৰ অকমান, মানে আলোচনা কৰিবলগীয়া আছিলে।
অ', ঠিকে আছে, পাৰিম নিশ্চয় পাৰিম।
অ', অ', অ'। তাকে, সেই তুমি মানে কি ভাবা আমাৰ তীৰ্থযাত্ৰাটো আমি কৰা উচিত নে, নে অনুচিত বাৰু?
হয়, আচলতে কি হৈছে বৰ্তমান সময়ত মানুহৰ যিটো ভগৱানৰ প্ৰতি বিশ্বাস। সেই বিশ্বাসটো প্ৰায় নাইকিয়া নিচিনা হৈ গৈছে। সকলোৰে মনত মানে কথা এটাই যে আমি ভগৱান দেখা নাই, সেইকাৰণে আমি বিশ্ শাস নকৰো, কিন্তু কি হয় আমি যে তিয়া ভগৱানক বিশ্বাস কৰিম - বা আমি ধৰা ভগৱানক সেৱা কৰিম পূজা কৰিম তেতিয়া কি হয় - আমাৰ মনৰ যিটো পজেতিভিটি থাকে সেইটো আমাৰ বৃদ্ধি পায়, আমাৰ মনটো আ চলতে সদায় সত্যত থাকে। তেতিয়া - কি হয় আমাৰ মাইনটো ফ্ৰেচ হৈ থাকে, মানে মনত কোনো বেয়া ভাব নাহে, আৰু আ
নাহে হয়। হেল্লো'। হেল্লো'। তোমাৰ মাতো শুনা নাই গম পাইছা নাই মই। হেল্লো'। হেল্লো'।